উম, কোনে কৈছে?
হেল্ল'।
কোনে কৈছে?
মই কৈছো মই।
কোন হয় কোন হয় আপুনি?
নিজে ভাব
মই চিনি পাওঁ নেকি আপোনাক?
হা?
মই চিনি পাওঁ নেকি আপোনাক?
হয়, আপুনি বহুত
মোৰতো মনত পৰা নাই একদমেই কি মই আপোনাক চিনি পাওঁ।
এতিয়াতো বৰ্তমান নপৰিবই ন।
মই চাগে চিনি নাপাওঁ আপোনাক!
মই আপোনাক হাতৰ স্পৰ্শৰে অলপ জোৰত পিঠিত দুটামান দিব লাগিব তেতিয়াহে চিনি পাব।
আপুনি আপুনি এজনী ছোৱালীক আপুনি নিজৰ হাতেৰে চুব কেনেকৈ পাৰে লাজ নাপায় আপুনি।
বেছি কথা ক'বলে আহিছে আপুনি। বেছি কথা নক'ব। মই আপোনাক পিতাৰ কথা কৈছো
ডিআৰ মাই প্ৰাইভেট পাৰটছ, প্ৰাইভেট পাৰটছ।
দিছ ইজ এণ্ড অফিচিয়েল কল।
কেনচি ডেম।
অ', ইয়া ইয়া কিয়া কৰে ভুল যাতে ল'।
ঠিক আছে, বেয়া মাৰিম।
বহুত চিৰিয়াছ টপিকত মোৰ কথা আছে তোৰ লগত।
কি চিৰিয়েচ টপিক ক।
মই চেট তেৰতি মনজিতৰ লগত শ্বিলং যাম আৰু মাক কৈছোঁ তোৰ ঘৰত থাকিব যাম।
অলপ ডাঙৰ ক অলপ ডাঙৰকে ক।
হা? কিয় মোবাইলটো আছে মো তই মুখতে আছে মুখত মানে কাণতে আছে।
এতিয়া আহিছে মানে।
তুমি এই খাপলেবাজী কৰি কৰঁগীটো মই তুম্হে বতক ৰখি হ'
মানে তুমি মোৰ ৰুমত আহিবা, তুমি যাবা মনজিতৰ লগত।
মনজিতৰ লগত। য়া মানে মোৰ শ্ব' আছে মেকআপৰ তাজ ভিভান্ততাত।
উম',।
এ' অলপ- অলপ দেৰি হ'ব দে বৰ্থডে' আছে ইভিনিং হৈ যাব, তেতিয়া মই মাক কৈছোঁ আৰু। মই তহঁতৰ ঘৰত গুচি যাম বুলি বাহিৰে বাহিৰে, আৰু নেক্সট ষ্টে আমি ফুৰিব যাম তেনেকৈ কৈছোঁ। আজ মেনে ৰিছ ক' বি বত বতাই এই ঘাপ্লেবাজি ক' বাৰাৰেমে।
এই পশ
আছে
বেয়া পিটিব লাগে।
ঐ' মই একো কৰা নাই। চব তহতে কৰিচ। অ', মই গৈছোঁ অ' সেতু মিছ তই কৈছিলি এনেকে মোক কৰিবলৈ মোৰ মনতে তই মোক শিকাই দিছিলি।
ঠিক আছে, ময়ে কৈছিলো ঠিকে চব ময়ে কৈছো।
চব মই কৰিছোঁ। ঐ' তুমহাৰাৰে দিদি ক বল ন' না মে তুমাহাৰে দিদি কে পৰ ব্ৰাইডেল এক চুট কৰোগী মেৰে এগ্জাম কে দিন। আগাৰ ৱ' ফ্র্ৰী ৰহে ট'। তোৰ তাত কৰিলোঁ হয়, লেকিন তোমহাৰে পাছ বালু নেহি হে। টো উচ বালু মে কোচ নেহি কৰ পাওঁগী।
উমি', ঠিক আছে। জৰুৰ, মেৰা বালু লগা দেতে তুম।
ই- ইতনা ছোটা বালু মে মেকে ইতনা বালু লগাওঁ। মাথা সোলকি আহি মাটিত পৰিব। তোৰ সমান ছুটি নহয় নেকি?
মোৰ সমান নহয় কিন্তু।
অ' তোৰ সমান হ'লেই দি হ'ব আৰু মই ইমান প্ৰফেচনেল নহয় ন' ইমান চুলিটো বনাই দিম যে। অ', অ', অ', কিমান তাৰিখে? কোন তাৰিখে এতিয়ালৈকে ঠিক হোৱা নাই। এ' কেমেৰামেন বুক কৰিব লাগিব, একজাম আছে তে মডেল ধৰি বেলেগ মডেল আ' ধৰি পইচা দি কিনে বহুত হেৰি হৈ যাব ন'। ভাবিছোঁ মই কেইটা তহঁতৰ মানে মই বহুত ভাবিলোঁ মই কাক লওঁ। কাক লওঁ ৰিজুক লব নোৱাৰোঁ কাৰণ ৰিজুৰ মানে কি হয় অলপমান শ্বেটটো সেয়া ন' মই ইমানকৈ বস্তু কিনিম। তেনেকুৱা হৈছে এতিয়া, তহঁতৰ তোৰ বাৰ হ'লে, অলপমান মিক্স-মেটছ কৰি কিনে, আমাৰ চেটকেইটা মিলি যাব।
মিলি যাব অ'। অ', বাক পাৰ পিছে, দেইবাৰ এবাৰ চেহেৰাত ফিজটো ঠিকে আছে ন'।
অ', আৰু মই এজনী সুধিছিলো, মোৰ এন চি চি চিনিয়ৰ এজনীক। এই, তাই আকৌ কৈছে কি, ব্ৰাইডেল শ্বুট বোলে নকৰে, চবৰে এটা ইচ্ছা থাকে ন', কইনা হোৱা, এদিন মানে কইনা হোৱা আৰু। তেনেকা মানে, নকৰে বো, বেলেগ শ্বুট হ'লে কৰিব। সেইকাৰণে, দিগদাৰ হৈছে, বাকীটো। অ', বেলেগ তহঁতকতো মই, প্ৰেক্টিচৰ কাৰণে কৰিমে। তোক, ৰিজু বাক চবকে কৰিম, তেতিয়া টো কিনিম নেক্সট মান্থ কৰিবই লাগিব দেচোন মই, কেটলক টাইপ বনাব লাগিব ন, দেখাবতো লাগিব মানুহক।
উম। মই, চিষ্টাৰে
শুনিছনে।
অ', শুনি আছোঁ, তই?
হেল্ল'।
শুনি আছ? হেল্ল'।
হেল্ল'।
হেল্ল'।
হেল্ল'।
শুনিছ, হেল্ল'।
হেল্ল'।
হেল্ল'। হেল্ল'। হেল্ল', শুনিছনে? হেল্ল'। হেল্ল'।
হেল্ল'।
এতিয়া, মইও শুনা নাই।
অ', এতিয়া শুনিছো, কি
হেল্ল'।
অ'।
শুনিছ।
শুনিছ অ'।
এই মাজে, মাজে, অলপ, অলপ শুনিছোঁ, অ'। শুনা পাইছ এতিয়া।
তাকেতো, মাজে মাজে মাতটোৰ একদম, মাতটো একদম কিবাকে আহে, অস্পষ্টকে।
অ এইফ বন্ধ গৈছে প হৈ গৈছে।
কিয়বা। কিবা হৈ আছে মাজে মাজে এতিয়াতো শুনিছ।
হয় এতিয়া শুনি আছো তই।
আকৌ গ'ল মাততো।
শুনিছ?
অ অ। কোনোবা জেগাই জেগাই শুনা পাওঁ।
অ এতিয়া শুনিছো।
অ শুনি আছো।
কি কি হৈছে বা কি পৰা এনেকুৱা হৈছে।
নাজানো ৱাই ফাইটো মোৰ লাগিয়ে আছে।
মোৰ লাগিয়ে আছে মোৰোতো।
উম আৰু মোৰ মাতটো মই নিজে নিজে শুনি পাই আছোঁ।
অ তেনেকুৱা হয় কিন্তু মই মাৰ লগত কথা পাতিলোঁ হয়।
অ ইমান কিমান কৰিলি ভাইটি।
কিমান কৰিলি ভাইটি পা পোন্ধৰটা। দে আগৰে কৰা আছিল আগৰে--আ। কৰে ছয়টা নে সাতটা কৰা আছিল। বাকী এই দুদিন কৰিলোঁ। মা মাৰ লগত। তেনেকে আৰু মাৰ ফলত। অ নাযায় কমপ্লিট হৈ গ'ল যে। কিন্তু মোৰ তাত সেই মেছেজটো কিয় আহিছে।
আহিব আৰু টো চব লে।
আহিবৈ আৰু এইটো চবলৈকে পুঠিৱাই ন ত ন অ।
সেইটো কাৰণে আহিছে।
ভাবিছোৱা ক পাচ দিয়ে নেকি?
নাই নাই অ আম বায়ু চাইছিলে।
অ আম বায়ো চাইছিলে অ বাৰ তাটো আহিছে। কৰি চাইছিলোঁ কিন্তু নাই টাচ্ এভেইলেবল নাই বুলি দেখা আছে।
তোৰ আৰু আহিছে নে কিবা মাল চাল সেইটোত।
নাই নাই কিন্তু মোৰ তাত আহা নাই।
নাই।
মোৰ তাত আৰু ক'ত আহিব মোৰতো কমপ্লিট হৈয়ে গ'ল।
এ এ এ তাকে। মোৰ এতিয়া অহা নাই বৰ্তমান ভালে কৰিছিলোঁ। আহা নাই মোৰো কৈছো।
ত আমাৰ ভাইটিৰ এইটো ফোনত ভাইটিৰ তাত মানে এ মাজত। তে এটা নে দুটা কেইটামান কল কৰিছিলোঁ দে দুটামান তেতিয়া তাৰ তাত। এতিয়া মানে ছিক্সটি নাইন ৰুপিজ এটা পাব বুলি দেখাই আছে। কিন্তু বাকীখিনি এড হোৱা নাই। বাৰটাত।
উম। মোৰ তাত কিন্তু।
উ মোৰ তাত কিন্তু অহা নাই মোৰো কৰিছিলোঁ। বাৰতাত কেলে আহিছে। বাৰতাত কমপ্লিট হৈছিলে নেকি? হোৱা নাছিলে। থাৰ্টিতা হোৱা নাছিলে।
থাৰ্টিতা হোৱা নাছিলে
অ', সেইকাৰণে অ, মই এইবাৰ ভালকে ম, ভালকৈ কৰিম ৰ আগৰবাৰ মোৰ বহুতকেইটা নটা নে দহটা মিষ্ট গৈছে। সেইকাৰণে ইমান কম পইচা পাইছোঁ।
অ', সেইটোৱে আৰু অপচন দিয়া হলে কথাই আাছিলো আৰু মানে টাচ দিয়া
উম', অ, তাকে ৰিজুবা আজি কৰিব পাৰ নাই বোলে। দিনত
উম',
ইহ তই বোলে আজিৰ পৰাহে কৰিব দিলে মানে তায়োতো কৰি আছ। সেইটোৱে
আমাকো আজি পাই কৰাই নাই। আজি কৰিবলৈ হোৱা
আজি কৰিবলৈ কোৱা নাই। কিবা তই সুন কালে আহিবি বুলি গম নাপাওঁ নহয়। মই আমি ভাবিছোঁ তাতো এনে ডিউটিতে থাকিবি আৰু ক'ত সুধিম মোৰো মোৰো ফুল কিনিব বস্তু আনিব আছিল। তাইৰো মোবাইল ঠিক অহা নাই। ভালে হৈছে। এই বৰষুণত অৱস্থ ভালে হৈছে মই এনেও নগলো হয় ইমান গৰম উম', অৱশ্যে আমি যাই পোৱাৰ তাৰপিছত ৰিজুবাৰ ফোনটো ঠিক কৰোঁতে। কৰোঁতে। বৰষুণ কমি গ'ল। তথাপিও আৰু এই লেতেৰা পেতেৰা
উম', সেইটোৱে ময়ো ভানন্দি পাইছো মানে কি হ'ল মই এই নিকিতা আহিছিলে।
তা আছিলে অ, তেতিয়া মানে কি হ'ল এ, আমাৰ মোৰ লগতাই ফ্ৰেণ্ড আছে ন। তাই হস্পিতালত মানে এদমিদ হৈ আছে। তাই মানে কিয় অপাৰেচন হ'ব। এই অভৰিত মাছ মাছ পৰিছে, মানে তাত বলা এ, বুলি ক'ম হৈছে মানে মোৰ দৰে মানে মোৰ বাৰু চাৰ্জাৰী কৰিবলীয়া ন হয়। কিন্তু মোৰ মোৰো কিবা এটা অকমান হেৰি পুচ টাইপ কিবা অকণমান জমা হৈ থকাতাইপ হৈছিলে।
অ', তাইতো মানে সেই টুৱেল্ভ চেণ্টিমিটাৰ মানৰ মানে গম পাইছ। ডাঙৰ মানে ত', হেইটো কাৰণে এতিয়া মানে তাই যি খালেও মানে একো প্ৰটিন গাত নালাগে।
নালাগে।
কিডনীয়ে মানে ফিল্টাৰ কৰিব নোৱাৰে ন।
এইটো বস্তুৰ পিছত ৰিক্স আছে। যদি অপাৰেচন যদি ভালকৈ সেই নহয়। কেঞ্চাৰত পৰি যায় অ, কাৰণ অ, সেইকাৰণ আমাৰ চিনাকি মানুহ এটা হৈছে। আৰু এগৰাকীৰ কেঞ্চাৰ হৈ গৈছে। তাতে আৰু কাটি পেলাই দিব লাগে ন। পেলাই দিব লাগে। অ, ৰ চাই দিয়া কথা কৈ এ, নহব নোৱাৰ সেইটো উঠাই দিম যাইটো আৰু জীৱনত বেবীও কৰিব নোৱাৰে।
সেইটোৱে সেইটো কাৰণে সেইটো উঠাই দিয়া অকল সেইটো মানে অ',
আৰু কি অ, গাত ন গাত নালাগে। ব বহুত কিনাই গল অহ'।
এ তাইৰ খবৰ ল'বলৈ গৈছিলোঁ মানে দুইজনী সেইকাৰণে মই সোনকালে ওলাই দিলোঁ আজি।
ঠিকেই এই আৰু এ টা এনেকুৱা আছিলে মানে কি কৰিছিলে জান'। এটা বেবী হোৱাৰ পিছত অ', সেই অভেৰিত মানে কেঞ্চাৰৰ হেৰি হৈ যোৱা টাইপ হৈছিলে তে সিহঁতে মানে ডক্টৰে কৈছে আৰু কি হেৰি আৰু এটা বেবি কৰক আপোনালোকে আৰু এটা টা বেবী ছাকচেছফুলি ডিলিভাৰী কৰাৰ পিছত আমি সেই অভৰেটো কাটি টি পেলাই দিম তেতিয়াতো আৰু প্ৰব্লেম নাই।
উম।
তেওঁ ক'লে পিছত সেই আণ্টিগৰাকীয়ে আৰু এটা বেবী প্লেন কৰিলে আৰু কৰি এ আৰু আৰু এটা বেবী হ'ল হোৱাৰ পিছত অ'ভাৰিটো কাটি পেলাই দিছে।
অ', এতিয়া মানে কি পৰিয়ডছটো নহয় নেকি?